ধৰা
এনেই আছু বহি ।
বহি আছা।
আহ।
অ ভাত চাত খালি?
অ ভাত চাট যে যাষ্ট খালো।
অ কি ভাত খালি?
এই মাছ। খাইচো।
অ, কি মাছ?
চান্দা মাছ, ৰুপচন্দা।
অ ৰূপচন্দা, কৰ ফিচাৰীৰ নে নদীৰ?
উম নদীৰে ক ফিচাৰিৰ বাও।
ক'ত আমাৰ সীতাপাৰীত না এট ক'ত ফিচাৰীৰে পায় বেছি নদীত ক'ত পায়?
বহতি নদীত।
কাই আনব গৈছিল।
আমচো আমোক একজন নাম দিছে।
আহ কেইটকা লৈছে?
এ দুইশ টকা কেজি।
দুইশ।
আহ।
ঠিকেই আছে।
না নাস্তা টেষ্ট আছে হা, অ।
কি ফ্ৰাই কৰি খাইছা না জোল?
ফ্ৰাই ফ্ৰাই। পুৰা জ্বলা চলা দিয়ে নে একেবাৰে।
আঁহ ৰেচিপিটো আকৌ অলপ সতে চিপিটা কৰ অলপ কেনেকে বনাইছা।
ৰেচিপিটা আগত এ জ্বলা নিমখ সানিহে নাই। তাৰপিছত তেল দিহে না, এক কেৰাহী দি দিছো, পোৰা ৰঙা কৰি কৰি ভাজিহে ন ওলাই না । তাৰ পিছত ভাত অলপ খাইছো কি কেনেকুৱা লগতে
আমিওঁ কালি মাছে খাইছো, আমিওঁ ৰৌ খাইছো।
হয় লাগে।
অ। এই কালি আমাৰ ৰত অলপ বেমাৰীে আছিল।
হাঁ
অলপ বেমাৰী আছিল বুঢ়া আছিল দেউতা।
হয় নেকি?
আহ বুঢ়া হৈ গৈছিল বধা সেইকাৰণে মাছ তাৰ মাংসকেইটা অলপ খথৰা লাগি গৈছিল।
তেচ লগা নাই।
তেছ ইমান লগা নাই।
আঁহ
নাকি ঘূৰা যাবা কৰত নি
ক'ত ঘুৰব আৰু পইচা চাই নাই
সেই পইচা নাই পইচা হব ন
অঁ দে তো দুই হোজাৰ মান
অঁ হব দে
অঁ হ'ব নহয় দেৰি
আমি হাইদৰাবাদ যাম। বাদ যাবি
সেইটোতো ময়ো যাম না টিকতো কাটি মৰে
হায়দৰাবাদ ধুনিয়া পাৰ্ক। আছে এটা
আঁহ সেইটোতো জানিবা সেইকাৰ ষ্টেশচনৰ পাৰ্টো না
অঁ এই ধন্দ শুনিয়া ৰ্পাক বা দেখিলে মনত কি ভাল লাগে একেবাৰে কাৰ এনেকাে লাগে কি জেগাত আহি সটো
আঁহ
ফাৰ্ষ টাইম দেখিছো মন লাইফত সেনেকা পাৰ্ক।
বছি ভাল লাগে ন
অ ফাৰ্ষ্ট টাইম মই গৈছো মই গৈছো নাই মোৰ বায়েকত ফাৰ্ষ্ট
এইবাৰ গলে ভাল কেমেৰা চমেৰা লৈ যাবা আৰু ফটো চটো উঠিবা খাব নতুন কে
আহ নাথিং মানে না নাথিঙৰ কবাই এ লৈ যাবা লাগিব। ভাল অ।
কি ভাই বাবুৰ দ্বাৰ নাকি?
অ নাথিং ফোন এ থ্ৰী
এ থ্ৰী এ থ্ৰীটা কমেৰা ভাল নহয় বলে এ টুটা ভাল।
হা
নাথিংত এইটোকে ভাল বোলে কেমৰা। দিয়ে চেলাৰৰ দৰে।
ফটো আকক। কবা লাগা নাই কিন্তু।
হা ফটোই টো মেন না ইমান দূৰ মানুহ পইচা ঘূৰবা যায় কিয় আজিকালি। ফটো উঠবাই যায়।
এইটো নাচিং ফটো নাইৰে বেলেগ।
হা, ফটো উঠবা লাগব এ, বহুত দিন হ'ল ভাল ফটো উঠাই নাই।
উম মইয়ো। ফটো উঠা নাই মোৰ এটা আছিল তাৰমানে ফল
আ
হায়দৰাবাদ থাকাতে গেছিলো ফাৰ্ষ্টে টাইম মোবাইলটো চু চুৰে হৈ গল না। তেতিয়াৰ পৰা কিবা হ'ল মই ভালকে ফটো উঠব পাৰাই নাই। তাত- তাত চাৰি হাজ- চাৰি হাজাৰ ফটো আছিল ।
তৰতো কাপোৰো চুৰি হৈ গেছিল না।
চব চুৰি হৈ গেচি মোবাইল কাপোৰ চবে এটিয়েম চেটিয়েম চব চুৰি হৈ গেছিল ন আকৌ নত নতুন কৰি বনাইছো নহয় বাহিৰত গলে মানে ফাৰ্ষ্ট
হা ।
তে গম নাপ পাং কাই কেনেকা মানুহ কাই ভাল কাই বেয়া মানুহ এইবোৰ আমি বুজি পোৱা নাছো এতিয়া ভালকে বুজি পাইছো। যে বাহিৰত গলে অলপ ভালকে থাকিব লাগে।
উম মইও গৈ ছিলো কেইদিনমান আগতে চনকাত ঘূৰি আহিলো।
হয় নেকি?
অহ, মজা জাগা টুৰিষ্ট প্লেছ পুৰা। ৰেষ্টুৰেণ্ট ঠেষ্টুৰেণ্ট আছে। বেম্ব ৰিজৰ্ট আছে। নদী আছে পাহাৰ আছে। মজা জাগা। উম,
তইতো নিজে- নিজে যা আমাক কোৱা নাই কোনোদিন যাম বুলি। সেনেকা জেগা দেখাই নাই মই
ই তোক না কৈছিলো মই তুমি কৈছ এ ফাৰ্ষ্টট নকলি যাম নাযাম কিছু নকলি একলাগে হলো সেইকাৰণে লাষ্টত
সেনেকা জেগা মই দেখাই নাই মোৰ জীৱনত। সেনেকা জাগাত গেলেহে ভাল লাগব।
হ এইবাৰ গলে কম দে।
তে মানুহ কব পাৰিম ঔ, এনেকা জেগাত গৈছিলোঁ কিন্তু, টুৰিষ্ট আহে তাতে, কিমান ভাল লাগে, ইমান ভাল লাগিল না হ। অ।
সেইটোৱে হয় আৰু কিন্তু নেক্সট টাইম গলে ত কম দে। তাৰ পাছত কি কৰিবি এতিয়া?
এতিয়া কি কৰবি?
গেমথেম নে খেলা?
গেম খেলা, গেমো খেলাম গেম এৰব পাৰি নকি গেমে। ধ নি
গেম এৰিব নোৱাৰি।
নোৱাৰি।
ঠিকেই গেম খেলা
কি গেম খেলা?
হে?
নে ডাক্তৰ ড্ৰাইভিং খেলাং, এটা ইণ্ডিয়ান বয় এটা খেলাও।
অ।
সেইটো ভাল লাগে ডাক্তৰ ড্ৰাইভিং ভাল লাগে।
অ ইণ্ডিয়ান বাইকাৰ নেকি?
উম।
তি পাবজি খেলাব লাগিব আজি। উম, পাবজি অলপ ভাল লাগে মানে ডিপ্ৰেশচন থাকিলে নাই ডিপ্ৰেচনটো অলপ কম হৈ যায়।
উম, মানে গেম খেলালে কি হয় ন বেলেগ চিন্তা হবা না ইমান টেনচন নাথাকে। গেম ত গেম ত আহি ত। কানে বুত ভাল, চিন্তা ধাৰণা একো নাথাকে।
সেইকাৰণে তো খেলাম ন নই ভাব যে খেলাম। ততে মানহ মাৰ
উম মাৰ গোল উৰাই দি, উম গোলি মাৰ উৰাই দি
গোটে মাৰিলে চিকেন ডিনাৰ হয় ন সাতো আৰু অলগ লেভেলৰ ফিলিং।
অ। হয় নেকি।
অ। তুই খেলা নাই এবাৰ? কেতিয়াও?
পাবজি খে খেলাই হোৱা নাই
ফ্ৰী ফায়াৰ
ফ্ৰী ফায়াৰ খেলিছিলো আগতে মোৰ ছেমচং মোবাইল থাকতে আইদি এটা আছিল কিবা কে মানে মনতে নাই মই আইদি নাম চাম
বা ফ্ৰী ফায়াৰ খেলাইছিলি আজিলৈকেতো পোৱা নাই তই
অহ সঁচাই খেলাইছিলো সেই চেমচং মোবাইলত খেলাইছিলো মানে ভাল লাগে
থাকে
মানে চব টেষ্ট কৰি চাইছোঁ বুজছা
এ পাবজি টা খেলা একদিন ডাউনলোড কৰিবি এইটাও টেষ্ট কৰি লবি দে আজি টেষ্ট কৰিলা আজি আ কৰিবা কৰি কিনে দুয়োজনে খেলাই চাম আজি
তাৰ মানে ফ্ৰী ফায়াৰ নে খেলালো নাই বুজিছা খেলাৰ খেলালো কিহৰ কাৰণে হা মোৰ চিন্তা হৈ গৈছিল এটা
সেই
কি চিন্তা কং না নকং বা
এহে বাদ দি চিগৰেট যদি ক'ব নালাগে
আহ চিন্তা চি চিন্তা দূৰ কৰ গেম খেলাই চিন্তা দূৰ কৰছো
অ অলপ ইচট্ৰেছ কমাৰ কাৰণে ভাল বস্তু
উম ত অ
আ ওপৰত গ'লত যাবি নেকি
অ অৰ আচলতে আছে আমাৰ না
সেইটোয়েতো এই যে আহাতে হায়দৰাবাদৰ পৰা আহাতে যে বঙাইগাঁৱৰ পৰা যে এ দেখিলো যে ৰাস্তা দি অ আহোতে চোন দেখ চাইছো নাই তাৰ ওপৰেদি সেইদিনা আহলো বৃষ্টা দি যে আহিলো
উম
অঁ তাতে যাব লাগব এটা ৰেষ্টুৰেণ্ট আছে মানে মজা কৰে ৰেষ্টুৰেণ্ট নহয় ৰিজৰ্ট।
হয় নেকি
অঁ মজা ৰিজৰ্ট আছে গোৱলপাৰাত, তাতে ফটো চটো উঠবা মজা, জেগাটো মজা।
অ সেইটোতো যাই পোৱা নাই একদিন অ।
মই নিজেও যাবা নাই, মই সেই ৰিজৰ্টটোত যাব মাথা মাৰি আছোঁ।
হয় নেকি।
অঁ যাম দে, দছ পোন্ধৰ দিনৰ পাছত আহ হেয়দৰাবাদ যাৱাৰ আগে আগে। কি কোৱা?
অ যাবা লাগব।
ভাল চায় এটা কাপোৰ চাপোৰ কিনিব লাগিল যাবা ইয়াতে।
উম।
অঁ গৰমৰ দিনতো ফুল চাট পিন্ধা হোৱানা।
অ মোৰ চলি যায়।
হা হা?
মৰ চলি যায় স্পৰ্টিং হলি চলি যায় ।
এই নাই দুপৰীয়া ইমান গৰম দিব, তই তই তই ফুল চা ট পিনডি ফটো কেংকে উঠবি?
অঁ তেওতো হয়।
দুইছ ডেৰছহে লাগে। চাৰ্ট এটা হাফ চাৰ্ট ললে হ'ল, লং পেণ্ট এটা তিনিশ মান ল'ব হৈ যাব চাৰে চাৰিশ পাঁচশত হৈ যাব কাব
উম। হয়তো।
সেইটোৱে এইফালে লহা পাম বুলি আহিছে না কি?
হ
ভংগাছে ৰা এইলাই বিজনেছ কৰো নেকি আমিও
হা?
এইলাই বিজনেচ কৰো নেকি, লহা ভাংগা চিৰা আৰু বাচন।
অঁ ক এই লহা টিং প্লাষ্টিক
পাঁচ টাকা কিলো প্লাষ্টিক কেই টকা কিলো?
এই তা আমিতো গম পাৱ নাই ৰে
সুধি চাবা লাগব, নাই যেতিয়া জব থব নাপাওঁ আজি এই চালা কিছু কাম নে লহা ভাংগাই বেচাবা লাগব।
অ।
হা, কি হব আমাৰ?
কি হ'ব! কি হ'ব, ভালকে নিজৰ কিবা এটা কৰবা লাগব, তে ভাল হ'ব।
বিজনেছে কৰিব লাগিব যাওঁ একবছৰ মান কাম কৰো হায়দৰাবাদত
অ।
অলপ পইচা থইচা জমা, আহি কেনে কিবা এটা বিজনেচ ষ্টাৰ্ট কৰি দিবা লাগব।
উম ফাইনেলি নিজৰ বিজনেছ থাকিল টেনচন নাই ।
অ কৰবা লাগব, নহলে বয়সগিলা যাই আছে না।
অ।
বছৰটো ৰখি নাথাকে না টাইম ৰখি নাথাকে
অ এইটোটো হয়।
তাৰ পিছত তৰ কি প্লেন আছে কৰাৰ যদি পইচা থৈছে জমা হৈ যায় এক লাখ মান
অ আলদা দোকান কৰিম।
কি দোকান?
কৰিম আৰু ভাই এতিয়া ভাবা নাই পইচাটা হওক।
অ মইতো চাং গাহৰি চাহৰি পুহিম ব্ৰইলাৰ থ্ৰইলাৰ হেই‌গিলাই
ম চ খুলবা লাগব আৰাম থাকলি ভাল। বেলেগৰ হাত থাকি লাভ নাই নিজৰ হাত থাকিব লাগে
অহ
চব চময় নিজৰ হাতত থাকিবা লাগে নহলে জীৱনটো বৰ্বাদ হৈ যাব।
এটোতো হয় ৰ
উ হয় নহয়।
আহ।
তেই কালকে চল থকা দিন ভালকে চলা লাগিবো।
আহ ৰ ৰ এক চকেণ্ড ন শুন পোৱা না এই বাৰ ক।
আৰু চাকা দি ত ভালকে থাকবা লাগিব।
কি দিন ত
যিকেইটা দিন আছো।
অ অ থাকা দিনটা
দিন ভালকে থাকবা লাগ ব মান অলপ মিলা প্ৰীতি কৰি থাকিবা লাগিব।
ভালক থাকলে ভাল।
অ, লাগে যায় যায় য নকক। কিয়, মানুহে।
হেদ্রাবাদৰ।
নাই টিকেট ক কাটিম ল।
ন আজিক কাতবে নেকি?
আহ।
দে আজি কাটলে ভাল।